অ', কণ্টিনিউ কৰা যি পাতি আছিলোঁ আমি।
অ ', তাকে মোক অথনি তই যে, ফোন কৰি আছিলি, আগবেলা, তেতিয়া মোক অয়নে সুধিছে কোন যোক্তা মই বোলো অ',। তাৰপিছতে মই যে, তোক কৈ আছো অকন পিছত কৰি আছো, একণ পিছত সি কৈছে পাতি ল', এতিয়া কিনো হব বোলে মই ভাত খাই, মোৰ ভাত খোৱা থাকা নাই নহয় তই দিলি তই পাতি থাক মই বোলো, নাই পাতিম আকো, তাৰ আগত কোৱা নাই। সি মোক ক'ব ন', কি খবৰ? কি বস্তু? ত বুজি কৰিহে নেপাবা মোক প্ৰশ্ন কৰি পাগল হৈ যাব। সেইকাৰণে মই তাক কোৱাই নাই। মোৰ এনেকোৱা হাঁহাঁ ধৰিছে সি মোক সুধিছো অ পাতি নল কিয় বিলাক কথা মোৰ মনে আহে
দুটাক খাবলে অ কেক কাটিলি ৰাতি।
অ আজি বহুত বদমাচ সিহঁত
আই ঐ দেহি। কেক খালি নাই তই
মই খালোকে
হা
আঠটা মানত অয়নে মোৰ লগক কাজিয়া লাগিছে। এনে উইডাউট এ ৰিজন মইছ পাগল হ'ল নেকি বোলো। মই বোলো বাদ দিলো আৰু যা তোৰ লগত মই কিমান লাগি থাকিম আৰু তাৰপিছত মই বিন্দাস মই ভাবিলো বোলো শুই যাও এনে শোৱা দেৰিয়ে হয় তাৰপিছত পাপাই আহিছে মোৰ ওচৰৰত আহিছে তোৰ কাইলে বাৰ্থডে মই বোলো অ তোমাক কোনে ক'লে ক মায়ে কৈছে মই বোলো তোমালৈকে বোলো কথা পাতিয়ে আছে বুলি গ'লে এনেকে ভাবিলো থাকে ছ মই ভাত খাইছো এঘাৰটাত তাৰপিছত বাপাই কৈছে হল নে নাই তোৰ ভাত খাই। নাযাৱ কেলে জল্দি নাযাৱ কেলে শুগৈ যা। এনেকে আছে মই বলো শুম বোলো এয়া সে কিয় বোলো খেদি আছা সেনেকে কৈছে না কনক ওপৰত যাবলৈ দিম যে শুবলৈ আকৌ সি মদ চত খাই আছে যে সেইকাৰণে যাবলৈ দিছো যোৱা যোৱা এনেকে কলে এ থাকিলে তাৰপিছতে মানে এয়া হেৰি ভন্টি আহিছে ভন্টিয়ে মানে মোক খালি এটাই কৈছে মোক বাৰ্থডে কথা কিবা চাৰপ্ৰাইজ কথা কিবা পাতিছিলি যদি হোৱাটছপত ডিলিট কৰ খালি তাই সেইটোয়ে কৈছে মানে পতককে মবাইলটো চালে গম পাই যাব না তাৰপিছতে প থাকিলে বাৰটামানত শুইছো আউ দেখিছো দেখোন চব পেকিং একদম তাক মানে গেট পুলি পাপায়ে আনি কই লই উপৰত বহুবা থৈ দিছে।
হা
তাৰিছত টক টক কিবা এটা কৰি আছে হে মই ভণ্টীপ কৈছো কি টক টকাই আছে কি হে লাইটটা মাৰিছে কিবা মানে সি মম জ্বলাই আছে মোৰ মুখ শুনি আছো লাই তটা কিবা এটাখি তাই কৈছে কি এ পহুটোৱে চাগে পিঞ্জিৰাটো কামুৰি আছে দে মই বোলো পাগল হলজি তাৰ কৈছে পাপাই চাগে হে এই মানে হেৰি বটল খুলিছে বুলি কৈছে দেই মই বোলো মই জানো এ সেয়া বটল খুলিলে কেনেকুৱা হয় চাউনটো বোলো চকে বাৰ বেছেখে কেক চেক লোৱানিছে মোৰত তই ক' পাব লাগে
উ হো এই বাপেক মাৰ হ'বই এই দুটা
অ সি আকৌ ভন্টি লগত প্লেনিং বনাই থৈছে কি সি তাই বোলে আগতে বাৰু যি আছিল আছিল এতিয়াতো তাই যি নহক প্ৰেগনেন্ট হয় ন এতিয়া তাই অকম বেছিকে বোলে এইয়া ভালকে স্পেচিয়েল ফিল কৰাব লাগিব মই বোলে
অওতো
বাৰটা মাহত তেৰখন কাজিয়া লাগ তথাপিওতো স্পেচিয়েল বুলি কৰ বুলি
পিমলিঅ ইছ পাইলেে
অ পিমলিৱে ৰাতিপুৱা মেছে ভইচ মেছেজ এটা দিছে কৈছে হেপি বাৰ্থডে তু ইউ মই বোলো তোৰ এয়া আচল চৰিত্ৰ মোৰ পোৱালিটোৱে শুনা পালে বোলো
মেঢেচ
উ এয়া
বেছ তাতে
ভাঢতে ই্ঢতেতাচ দিছে
জান ম দেখে
অত
চবতকে প্ৰথমে দিছো মই হয় এবাৰ
অ তই চবতচে প্ৰথম দিছ কইলিৱে তই মেনচন
মই নাই কৰা নয় মেনচন ডাইৰেক্ ষ্টেটাছে দিছো
অ তু তেতিয়াহলে চবেই শ্বেয়াৰ কৰিব পৰাতো অপচনটো তই কৰি থৈ দিছ
অ সেইটো সেইটো হয় সেইবোৰ থাকে নেকি?
উম
অ খালে
সুধিচ কানে চাগে দূৰদৰ্শী হল আজি আমাৰ লেউত' বাৰ্থডে
অ গোসাঁই গোসাইটো কি কৰিছে সি?
গেলা গফ
কোন গেল ত এইটো হোৱা নাইতো এইতো
তা আজি চাৰি বচ অ তাৰ কমপ্লিট
এই মই যে কোচত লৈ আছিলো সেই পোৱালিটোৱে নহয় জানো এইটো তহঁতৰ ঘৰলে যাওঁতে যে তাৰপিছত বা
হয় দে ধ এই যিটো কোলা এটা যে নতুন আকৌ যে আনিছিলো যে মানে তাৰে পোৱালি আৰু সেইটো বেলেগ এজনীৰ লগত বিডিং কৰাই পেলাই লৈ আনিছিলো তাৰ পিছতে সি তাই একদম এ তাৰ ভৰিত পোক দিলে একদম কৈছো নহয় বহুত বেয়াকে হৈ গৈছিলে মানে অভাৰ সি বাচা চান্স নাছিলে বহুত ট্ৰিটমেন্ট কৰা কৰা কৰা কৰা লাষ্টত সি আছিলে কমেও মানে তাৰ পৰা ছশ মান পোক ওলাইছে ভৰি ভিতৰলৈকে মোৰ সেইসোপা দেখি দেখি মই যে তিনদিন মান ভাতে খাব পৰা নাই বমি কৰি কৰি কৰি কৰি কৰি কৰি মানে আগৰ এতিয়া ঠিক হৈছে
উম মই আগৰ মানে আগৰ চিটুৱেশ্যনটো বেলেগ এতিয়া মানে মোৰ অকমান এ ঘৃণ লগা কিবা কিবি হয় না বমি কৰি কৰি মোৰ অৱস্থা শেষ
মই পোক সোপা দেখিলে মোক কিবা দি মাৰি পেলাব মন যায় কিবা এগাল গাত পেলাই দি
অ হ'ব দে জীৱ বিলাকক ইমান অত্যাচাৰ কৰে
ভন্টি আছে
তাই ৰহালে গল কিবা কিনিব গৈছে হল
মই যাম আৰু জুনতে এদিন
আহিবি অ ডাৱৰীয়াত আহিবি এই গেলা গৰমত আহি লৈ পেলাই মৰিবি আধামৰা হৈ অ ইমান গৰমত আহিবিও নো কেনেকে তহঁত কোতপেহীয়ে মোক ফোন মাৰিছিলে বে এতিয়া কল বেকো কৰিব নহলো মোক দু দুটা মিচ কল আছে অ নৰ্মেল কল কৰিছিলে
কিয় বৰ কামোৰ দেই মানুহজনী
অ এতিয়া মই মোৰ তাত মানে একে ওপৰত প্ৰফাইল চো নহয় আননউন নাম্বাৰ মানে কাষত হেৰি হয় মই ভাবিছোঁ কাৰ নাম্বাৰ টো দেখিছো এইটো এইটো পেহিয়ে হ'ব বোলো
বাদদে বাদদে এতিয়া ধুনীয়াকে অলপ পিছত শুই থাকিবি অকমান ৰেষ্ট লবি ময়ো কেইটা বাজিছেনো আজি এতিয়া চাৰিটা পাঁচটাত টিউশ্যন যাব লাগিব মোৰ জীৱনটো বেয়া হ দেই মোৰ জীৱনটো বহুত কষ্ট
অ ক অসমত বহুত অশান্তি ন
ছাগল পোৱালি নগলেও হেঁতেন পৰীক্ষা লব লাগে কাৰণহে
উ কোন লাছ কৰি আছ ত
ছেভন
প্ৰাঞ্জল চাগ
উম মাছত উ ছেকেণ্ড হাইষ্ট মাৰিছে যিটো ল'ৰা একো জনাই নাছিলে ভাব মাকে খালি এতিয়া চবকে এটাই কৰি থে তোমাৰ তোমাৰ কাৰণে আজি মোৰ ল'ৰাটো এনেকুৱা তেনেকুৱা
অ ভাল হে
অ মাইকে চবকে ইমান মানে বী কৰি এতিয়াভেন পৰা আহি ভ উ উম নম্বৰ থ্ৰী টো ক কিব কৰিছে নম্বাৰ থ্ৰীটোৱে পোৱা নাই সিমান ম ফ মোক পেথ পেপাৰ দি আহি মি মই ফই বঢ়িয়া তোমাক পালে তুমি যিটো চকলেটে মই সেইটোৱ আনিবি যোৱাবাৰ ইউনিট টেষ্টত পঁচিছৰ ভিতৰত নাই পোৱা ত্ৰিশ প্ৰথমবাৰতো সি ষোল্ল বাইছে ত সেই মই মানে তাক যোৱাবাৰ ইট চিছৰ ভিতৰতচিছ পাইছে মত ত তেতিয়া সিজি চকলেট খাওঁ বুলি কৈ মানি দিছিলা কালি মই সুধিলো কি খাবা এতিয়া ঠিক আছে মিল্কী বাৰ খামইচোন ঠিক আছে মই লৈ আহিম ত সেয়া
তেতিয়াহলে চিন্তা কৰ মানে তোৰ পঢ়োৱা মেধটো সি বুজি পাইছে
কয় তাই ম ধুনীয়া পঢ়োৱাৰ বুলি অ মই নিজেও জানো যে মই ভাল পঢ়াও মানে ম ঘেৰ মানে মু ঘেেত উত্তম ছাৰেও কৈছিলে তো বহুত ধুনীয়া পঢ়াও অঁ মই মানে সেইটো জানো মানে মই ফাং খুং কৰিব নোৱাৰো ল'ৰা ছোৱালীৰ লগত মানে মোৰ এইটো নহয় যে পইচা কেইটা পাম খাং খুংটো কৰি থৈ আহওঁক মই হাড্ৰেড দি সেইটো বুজাও অ মই এটা জানো মই নিজে চলি তেনেকুৱা নম কৰি মাৰি বুজো আগৰ পৰা ত' মইো সিহঁতক তেনেকৈ মই চেপি পেলাই বুজাও মানে তাক মই আৰু সি কান্দি পেলাইগ কেনেকুৱা গালি খাই কান্দি পেলাই কিন্তু তথাপিও সেই বুজো পিছত তাৰ ভয়ত শুদ্ধ হৈ যায় পিছত মই ক বোলো গালিটো দিয়াৰ কাৰণে তুমি খং উম কান্দিলা কিন্তু লাভটো তোমাৰ হ'ল ন অঁ মিছ বুলি কৈ ধুনীয়াই গতিকে সি বুজিও পায় আগ্ৰহ শিকিবলৈ য বহুত আগ্ৰহ
সেই যে মানে স সঠিক মানে মানুহ পোৱা ন মেইন কেচতো সেইটো
মাকো এতিয়া ভয় এটাই মই কৰ'বাত কিবা পালে গুচি যাও বুলিই মানে সেই টো চিন্তাতে দিনত থাকে
অঁ, অঁ তই টো গুচি যাবিয়ে কিবা ক'লে।।
হয়। এইটো হয় কিন্তু তেওঁ যে সদায় ডেইলি মানে চাহৰ লগ।। মোক কি দিব সেইটোকে চিন্তা কৰিয়ে থাকে নেকি তাই। এনে তাই মোক কৈছে।।
উম।
তই গ্ৰুপ টিউচন লৈ ল।
নকৰোৱে মোক টিউচনৰ কথা নকবি মই ইয়াত বাধ্যত পৰি কৰিব লগা হ'ল।
নহয় নহয় ললে এইবাৰ পৰা গ্ৰুপ গ্ৰুপ নহয় ললে গ্ৰুপ।।
এতিয়া কালি এটা টিউচন আহিছে। অঁ কালি এটা টিউচন আহিছে হা।। ক্লাছ ফাইভ ল'ৰা পঢ়াবগে লাগে। মইও মোৰ ঘৰত নপঢ়াও যদি কয় ঘৰলৈ আহিবা তেতিয়া পাইযাবা। এতিয়া উত্তম ছাৰৰ পুতেক টোক পঢ়াই দিব লাগে ক্লাছ ফাইবৰ ল'ৰা তাক পঢ়াবগৈ লাগে। মই কৈছোঁ মই ঘৰত নপঢ়াও যদি ক'য় ঘৰলৈ আহিবা তেতিয়া দিম আৰু উত্তম ছাৰৰ পুতেক টোক পঢ়াই দিব লাগে ছাৰে কলে মই এতিয়া ছাৰৰ ঘৰত গৈ পঢ়াবগৈ নোৱাৰো মই কাৰবাক পঢ়াব লাগে মোৰ ঘৰত আহিবা। মই পঢ়াই দিম বাত।। মই কত টিউন কৰিব নোৱাৰোঁ। বিকজ মই টিউটৰ হ'ব নোৱাৰো ঘৰে ঘৰে পঢ়াই থকা। মোৰ ইণ্টাৰেষ্ট নাই এইবিলাকত, পইচা দিলেও ইণ্টাৰেষ্ট নাই। মোৰ ঘৰত আহিবা মই পঢ়াই দিম ইয়াত মই কেৱল।। পঢ়াও, পঢ়ালো যি পঢ়াও বিকজ তাই অপাৰেশ্যন কৰা হৈছে। ব্ৰেইনৰ হয়টো অকনমান চেনচেতিভ হয়। আৰু তাই ছোৱালী নিচিনা পিছে।। আলখোৱা পোৱালি মানে ধক ধককে বগা গাখীৰৰ নিচিনা। গালি এটাত দিলে টোৰ ৰঙা পিঙা পৰি যায়। বহুত শান্ত শিস্ত ল'ৰা আৰু তাক।। মানে সি এতিয়া এটা মৰমৰ হৈ গ'ল। মানে মই ত তাৰ কাৰণে মই কৰিম, বেলেগক মই ঘৰে ঘৰে গৈ পঢ়াব নোৱাও।
উম।
পঢ়াই দিম বা উম আৰু এনেকুৱা নহয় নহয় যে মই টিউচন নকৰিলে নহয় মোক পইচা কিবা লাগে।। এনেও মই স্কুলখনত।। পঢ়াই আছোঁ টিউচন কৰি আছোঁ মই আৰামত চলি থাকিব পাৰিম। মোক আৰু একো নালাগে। দে মই বেচিলে আশাও কৰা নাই। মোৰ নিজৰ- স্কিল কিপৰ ওপৰত মোৰ হে কণফিডেঞ্জ আছে। যে অ'কে মোৰ ইচকিল আছে মই পাই যাম। মই কৰি যাম মই কৰি থাকিলে মোৰ হৈ যাব। ত সিমানে।
উম।
তিয়া সেইখন এ জে হায় ছেকেণ্ডৰীত মইতো কৰিব যোৱা নাই। উত্তম ছাৰে সিহঁতক জনায়, সিহঁতে যদি ইকনমিক্সৰ টিচাৰ বিচাৰিছে ছাৰে দিয়া শেষ হ'ল এই যে হায়াৰ চেকেণ্ডেৰীত মই টো কা'কো ঠিক কৰিব যোৱা নাই। উত্তম ছাৰে সিহঁতক জনাই সিহঁতে যে নাম নিলেগে প্ৰথম নামটো মোৰ লৈছে যে এজনী ছোৱালী আছে পাছ আউট কৰি আহিছে বহুত ধুনীয়া পঢ়াই তক সুধি চাব পাৰ লগতে মোলৈ ফোন আহি গ'ল ন। আহা মই গৈ পাওঁতেও মোক।। কৈছে যে তোমাৰ কথা ছাৰে কৈছে। আমি তোমাক বাকী খিনিক বাকী কেইজনক দিয়া নিচিনাই দিম নে? উ চেলাৰীটো নে হব একো নাই ত সেয়া। মানে। উম মোৰ মেনত নি ধুনীয়াকে মানে তেক সেইটো ৰেচপেক্ট দিয়ে ন, এতিয়া তাত থকা প্ৰতিজন টিচাৰৰ ভিতৰত চবতকে সৰু মই তই চাবিগে চোন। চব নাইনটি ফাইভত জন্ম নাইনটি ছেভেনৰ জন্ম চব ডাঙৰ ডাঙৰ চবতকে সৰু মইয়ে এইবাৰ।। পাছত কৰি অহা। কিন্তু তাৰ মাজতো মানে সেইকণ যে তাত যে থাকিব পাৰিছো। মোৰ কাৰণে সেইটোৱে বহুত মানে। চবকে সেইটো।। দিও মোকো বহুত মৰম কৰে ন শৈ হ অ মই এটাই জানো কম সময়ছোৱাত টকাৰ কথা ভাবি লাভ নাই। প্ৰথম সময়ছোৱাত তই সদায় তোৰ স্কিলটো ইম্প্ৰুভ কৰিব লাগিব। এতিয়া যদি মই পইচা বলিয়া হওঁ ন টিউশন এগাল লগাই লও টকাৰ ধান্দাত মই একো কৰিব নোৱাৰিম। গতিকে মোৰ লোভো নাই ইমান। এতিয়া মোৰ বিচাৰিলে মই এঘালো টিউশ্যন পাম মই জানো এতিয়া মোক পান্জুলত পঢ়াবলৈ মাতিছিলে। মই পাঞ্জলত সোমাই আহ তেন্ত তই ভাবচোন মই একেলগে কিমান গাল টিউচন পাওঁ টো মই নগলো ন, কাৰণ মানুহজনে মোক ডাইৰেক্ট কি কৈছিলে তুমি বেলেগত পালে যাব নোৱাৰা আৰু সেই একম ৰাাতিপুৱাই আহি ৰাতি অ ৰাতিপুৱাই আহি ম‌ই আবেলি লৈকে থাকিব লাগিব, ঘন্টা থাকিম নেকি, মই ডাইৰেক্ট নাযাওঁ বুলি কৈ দিলো। এতিয়া ইয়াত ইয়াত চা মই মো ক্লাছ থাকে ওৱান ফিফ্টি